শুনিছা কি কৰি আছা?
এ এনে বহি আছো।
উম চাহ পানী খালা।
চাহ খোৱা নাই।
মই এনে বাগৰি আছো দিয়া।
দেখা লাগে ন আজি।
অ দেখালো দেখালো তে তেজ পৰীক্ষা কৰিলো
উ
কাইলৈ মাতিছে ৰাতটো শলাবলে
কাইলেই মাতিছে নেকি?
কাই কালিয়ে মাতিছে মানে এসপ্তাহ পাছতহে মাতে মোৰতো মানে বেছিকে খুুলি পেলালে যে চাৰে চাই বোলে মানে বিষ বেছি হোৱাৰ কাৰণে মানে কাইলৈ মাতিছে
ক'ত ক'ত উ খাবা এতিয়া
এইয়া চিভিলত মৰিগাঁও আমাৰ চিভিলত
উম
চৰকাৰী চিভিলতে আৰু
উম উম
উ অ
ৰাতিপুৱাই গৈছিলা ন
অ সেইৰিটান বাৰটামান চাৰে বাৰটামানত গৈছো দিয়া এটামান বজাত পাইছো গ বাবে কাগজখন লিখাই লয় তোমাৰ তাতে পেচেন্ট আছে যে আৰু অলপ সময় বহিলো চাৰে চিছে ভালকৈ টচ চচ মাৰি মানে দাটটো মানে যিটো কডিশ্যন চাৰে মানে দেখিয়ে গম পায় ন সিহঁতে বিশেষজ্ঞ যিহেতু
উম
মানে কোনটো হে কেনেকুৱা বিষ হয় তাৰপিছত মেডিচিন লিখি দিছে তোমাৰ কেলচিয়ামো দিছে দাতটো আলুটো শুকাবলৈ তাৰপিছত কুলি কুলি কৰা এটা দিছে তাৰপিছত বিষ কমা বিষ কমা টেবলেট আৰু গেছ টেবলেট তেনেকে দিছে আৰু টেবলেট এটা তাতে পালো গোটেই কেইটা চিভিলতে বাৰু ত কিনিব লগা নহলে। সেই কুলি কুলিয়কুলি কৰাটো সে কিনিব দিছিলে সিহঁতক ঘৰত আছে যে নিকিলো লোৱা
উম
আৰু বিচৰা নাই আহে তাৰ পিছত ছাৰক সুধিছো ছাৰ কেতিয়ালৈ আহিম তাৰ পিছত কাইলৈ আহি যাবা বুলি কৈছে সোনকালে খুলিব লাগিব লে বিষ বেছি হ'ব বুলি ঠিক আছে বোল কাইলৈ আহি ঘৰতে থাকিব দিছিলে তাৰ পিছত এ ঘৰতো ইয়াতো মানুহ নাই বুলিয়ে গুচি আহিলো।
তলা মাৰি থৈ গৈছিলা
মা আছিলে।
আহ গলগে নেকি আকৌ
আছে। তাৰ পিছত অ পাৰিলে হয়। মানুহজনে এই কাপোৰ নিনিলো মানুহজনো নিনিলে ময়ো নিনিলো। কাইলৈ থাকিম খুলি পেলাই নাই দাত। টো খুলি তি দুদিন দিন মানে খিচিৰি বনাই খাব দিছে যে।
উম।
বিষাই থাকে বোলে যে দুদমানতে তেজ ওলাই থাকে।
অ দুদিন থাকিয়ে আহিব পাৰিবা তেন্তে।
অ থাকিম তাতে।
এদিনো কৰি নিদিয়ে যেতিয়া।
অ সেইটোৱেটো। সেইটোৱে এইয়া ভাইটি ভাইটি ভন্টি আজি আ বা তাকা আকৌ ঘৰতে। দলিয়ে ভাতে বহাই দিম আৰু হৈ যাব খাই থাকিবা বুলি কৈছে।
উম
মই বোলো কাপোৰ নানিলো নহয় কাইলে আনিম আৰু হ'ব দিয়া। কাইলৈ থাকিম বুলি কৈছো আৰু তিনিদিন। সোনকালে যাম চাৰে নটা মানত আহিব বোলে। যি যিজন মানে ডক্টৰে চাইছে ইমান ভাল ছাৰজন। ছাৰজনে মানে কি উভতিলে বোলে কষ্ট নাপায়, আৰু যি কেইগৰাকী নাৰ্ছ আছে সিহঁতে কৰিলে অলপ বিষায়।
আহ
সেইকাৰণে ভাইটিয়ে মানে অ হেৰি দে মানে চাহজনক চিনি পায় যে মানে এই আমাৰ বাবু বাবে ভাইটিয় মানে যেতিয়া দাতটো খুলজিব গৈছে। নাৰ্ছ কেইজনীয়ে মানে যুজি আছিল। যেতিয়া বাবুয়ে দুখ পালে। পাছতো কষ্ট পাইছে তেতিয়া সি চিঞৰি দিছিলে।
আহ
সেই তেতিয়া বোলে ডক্টৰছাৰ জনে কয়। ডক্টৰছাৰ জনে আৰু এটা বেজী মাৰিহে বোলে উঘালিছেগে, ইহঁতে আক নাজানাকে কৰি আছে। দুটা মাৰিছে দুটাই নেচেচিয়া মাৰি বোলে উঘালি আছে। তাৰ বোলে দাঁতৰ আলু তিনিটা বোলে।
কিমান ৰিক্সত কৈছে দুটা এন এছচিয়া মাৰিলে বহু ৰিক্স।
তাৰপিছত সি এয়া এ হেৰি যিমান পৰিমাণৰ মাৰিব লাগে তেনেকে নামাৰাকে উখালি দিছে। সেইটোতো বিষাব বয় গুৰি দাঁত ধেমালি নেকি?
এন এছচিয়া বেছি হলেও দিগদাৰ আৰু কম হলেও সেয়া হয়।
সেয়া তাৰ পিছত আকৌ ছাৰে আহি বোলে আৰু এটা মাৰি বোলে সেই বোলে উঘালিছে। এতিয়া মোৰতো ত ভিতৰ ব বাহিৰা খিনি কেঁচাই হৈ আছে ভিতৰ খিনিহে খুলিবলে পচি আছে।
উম
উ বিষাব অকমান মোৰতো এতিয়া মোৰ ভয়ে লাগি আছে নহয়। তাকে চিন্তা কৰি আছো। গোটেইসোপাকে কালি কৈছো। সোনকালে ভাত পানী খাই হেৰি হৈ থাকিব। মোৰ লগত চবেই যাব লাগিব মোৰ অকলে নোৱাৰিম। মোক ভয় লাগিছে বুলি কৈছো। ঘৰৰ এই আমাৰ তাত মা ভাইটিকো কৰিছো, ভন্টিকো কৰিছো, দেউতাত ঘৰত থাকিব বাৰু
উম।
আ মানুহজন যাব মই যাম। তুম তুমতে যাম আৰু ওচৰতে আৰু চিবিল টাউনতে আৰু মই বোলো গোটেই সময় ভাত প এনে হেৰি হৈ থাকে মই অকলে নোৱাৰিম কিন্তু চিঞৰি চিঞৰি কান্দি থাকিম বুলি কৈছো।
উম
কি কৰিব লৈছা ঠিক নাই বুলি কৈছো ভণ্টিক সিহঁতেহে কয় থাকে বা সিহঁতেহে কয় থাকে বা নিবিষাই দিয়া তুমি ইমান বিষ সহ্য কৰি আছা।
উম
আহি যাবা খোলকাই যাবা বুলি কৈ থাকে। অ আহ তাৰপিছত মই তাকে কৈছো এয়া মানুহজনে তাকে মই কৈছো। হেৰি কৈছো মোক কি কৰিব লৈছে নাজানো
ভুলবকাৰ নিচিনা কৈ আছা মানে। ভুল বকা নিচিনা কৈ আছা আৰু
ভয় লাগিছে বিষাব বুলি। দাতো সলে বিষাই নেকি উল এনে চা যে মাৰি লোৱা হ'লে মোক-
তেতিয়া নিবিখায়ও পিছত এই খাওঁতে কওঁতে অকমান বিষা নিচা কৰে আৰু সেইটোৱে।
দাঁতৰ লতে মাৰিব সেইদৰে চোন বিখাবচোন।
এ অকমান বিন্ধা নিচিনা কৰে আৰু মই পাইছো নহয়।
নি বিষাই জানো।
সৰুতে সেটো তোমাৰ প্ৰথমতে খোজটো দিলেতো এনেও হাতত দিলোও জানো নিবি খায় আক- তেনে আলু দিয়া লগে অকমান অকমান হেৰি হ'ব কিন্তু তোমাৰ পিছ মুহূুৰ্তত এয়া ত কাম দিয়ে দিয়ে। লগতে উম ইমান হেৰি নহয় আৰু
সেইটেই ত মোৰ চিন্তা লাগি আছে
উম!
তেনেকে বেজি চেজি লৈ পোৱা নাই যে মোৰ তেনেকে বেমাৰেই নহয় বেজি ল'বলগীয়া-
উম বেজি দিলে ভাল লাগে বাৰু
মোৰ এনেকে বেজি বেজি ল'ব লগগীয়া বেমাৰ হোৱা নাই নহয় বুই ইচ্ছা।
উম ম হেৰি ক প্ৰথমতে তোমাৰ মানে এটা বেজিটো দিয়া আগত মুখখনি তেনেকুৱা- কিবা হেৰি থাকে নহয় কুল খুলি কৰিব দিব লাগে। কিন্তু তেতিয়া অ মানে সেইটো ঠাণ্ডা ঠান্দা লাগি থাকে হয়
এই দহ মিনিট মানহে লাগি খোলোতে
উ বেচি সময় নালাগে পিছত তোমাৰ সোনকালে কৰিব লাগে
এ হেৰি দি জাম লয় জাম দি লয় বোলে সিহঁতে জাম দি বোলে বোলে কেতিকে- লগাহে দিয়ে বোলে-
হে
মূখন মেল খোৱাই লয়-
অ
উম আজিকালিতো বেছি ভাল হ'ল আগতকে ন-
দেখিছো নহয় মই দেখাবা যাওঁতে আজি উফালি আছে ক ছোৱালী এজনী গাভৰুছোৱালী। আচছা আৰু এগৰাকী ব উম
চিয়ছেযানো
খুলিছে দা তাইও-
তাকেতো তাক চিঞৰিছে জানো বোলো।
নাই আচি ৱা ই নাই আকৌ এই গৈছে নাই গৈছে। গৈছিলে হে মাতি আছো ওলাই দৰ
তাই ওলাই ওলাইটাই থু থু পেলাই থাকিলেও ওলাই।
উম উম
ওলায় ইমান নহয় পিছলৈ এনেকা হৈ যায় প্ৰথম নহয় অকণ সময় ওলায়। দাঁতহ ৰিলে যেনেকে ওলায় তেনেকুৱাই আওঁ
সেইকাৰণে কেলচিয়ামৰ হেৰিটো খাব দিয়ে শুকাবলৈ
উম উ কাই কাইলৈ মানে হোৱা পিছত তুমি অলপ সময়। কাইলৈ দিনটো আৰু পৰহিলো চাগে মানে অকণ তুমি জনীয়াকে খাব লাগিব।
যদিহে খবৰ দিছে। ডালিয়া তাৰপিছত আইচক্ৰীম খাব লাগে হেনো।
ঠাণ্ডা বস্তু। আইচক্ৰীম খাব লাগে আকৌ তাতো চাবা দেই হেৰি যে ঠাণ্ডা নহয় ঠাণ্ডাতো। ঠাণ্ডাই মিঠা নহয়। আইচক্ৰীমটো সহজে নাখাবা সহজে খাব নালাগে।
নহয় কিবা এটা ঠাণ্ডা এটা খাই দিব লাগে নহয় কি খাব লাগিব নহ'লে।
পহাৰে চকে খাবা
ঠাণ্ডাও ৰেসষ্ট।
উম। আইচঞীমটো মিঠা থাকে ন সেইকাৰণে।
অ মিঠা থাকে বাৰু।
যদি ধ ধৰেগে শুধি লবা গাওঁ তথাপিও।
অ এতিয়া ৰাতিপোৱা উম উম।
আমি একো শাহো নোপোৱা আহে মুখখননৰ সেইখিনি চাইত।
অ হেৰি হৈয়ে থাকে বোলে উভতি অহা পাছতো উঘালি অহা পাছতো প নাই অ গম নেপায়।
উম।
এতিয়া কি জানানে নাই এতিয়া ৰাতিপুৱা টেবলেট এটা খালো ৰাতিপুৱা টেবলেট এটা খালো। বিষৰ এতিয়া। এইেইটো টেম্পাৰো শেষ হল এতিয়া বিষাই আহিছে আৰু ভাত খা এটা খাই খ শুই থাকিব লাগিব ৰাতিত। তাৰপিছতো তাৰপিছতো বিষোৱাৰ পিছত অ হেৰি। কি বোলে সলৰ পাছত থাকে আনিবি।
নাই অ সেইটো আৰু হ'ল আৰু
উম হম।
উম
দাঁতটো মানে একে ভিতৰত ভিতৰত গোটেই টো খুলি মানে অৱস্থা বেয়া হৈ গ'ল জানা।
উম আকৌ ন সতাই দিয়াৰ পিছত আৰু তোমাৰ মিক্সি সেক হলে আৰু নাই এতিয়া যাব।
উম।
উম
তাকে মায়া ডক্তৰ এজনী আজি। কলে ইয়াতে এতিয়া বোলে কাপোৰৰ কাৰণে হ বাৰ অলপ বুঢ়ি‌ হলে বোলে সোমাই যাব বুলি ক মোকে টেনচন লগাই দিলে নহ মোৰোল।
একো নহয় একো নহয় মিছা কথাটো। মিছা কথা। তেতিয়া হয় জানা যেতিয়া এই চাইদৰ পাদাত গজি আহে।
উম
চাৰিটা পৰা দাত বজি আহিলে যেতিয়া উঘাহ লাগে। তেতিয়া হয় এই ৰাাত বজাৰছ সোমাই যায় জেগা ই মিছা কথা।
উম বুঢ়ী হলে বোলে বুঢ়ী হলে এনে সোমা বয় ন বয়স।
উম ব আমা‌ আইটাছে মকা। উম আইতা তেনেকুৱা হলে কি হ'ব আইতা মানে চাৰিদি গজি আহিছিলে আকৌ। সেইকাৰণেছ আহ সময়তো তেনেকুৱা নান নহ একেবাৰে ধৰিব। বা হাঁহিলে যে তোমাৰ ডিম্পল বঢ়ে যে।
তাৰপিছত মই কৈছো লগাই লম লাগিলে
লাগি আছে নহয় এই হাঁহিলে যে ডিম্পল পৰে যে সেই তেনেকোৱা টাইপত অকমানহে আমাৰ হাঁহিলে যে ডিম্পল পৰি যায় যে সে আমাৰ এটাৰ তেনেকোৱা টাইপহে কৰো হা
উম
স ক
আৰু একেবাৰে বয়স বয়সৰ এটা সীমা কথা আছে তেতিয়াটো সকলোৱে হয়ে নৰ্মেলি এতিয়া হল বুলি আৰু সেইেটোতে মই ভুগি থাকিব নোৱাৰো নহয় ন কি জানা মোৰতো দুটা গোটেই ই ডিঙি পিঠি গা বিষটো হয়ে জ্বৰ হয় আৰু মোৰ ঘুৰণিও হয় এইটো বিষত
উম মি খাগে উঠিলো
ইমান গৰমতো মই বেলেংকেট লৈ শুই আছো ৰাতিপুৱা ৰদ
হয় আকৌ নি
ইমান জ্বৰ
উম
টেবলেটটো খাই যেনিবা ভাল পালো আৰু।
উম কাইলৈবা কাইলেতো অকল পঢ়িলে ভাল পাবা।
হেল্ল' অ দিয়া হ'ব দিয়া ন।
উম উম